হেল্ল'।
হেল্ল'। অ' কোৱা।
অ' মোৰ মানে তেতিয়াৰ পৰা এইটোকে দেখাই আছিলে মানে সেইকাৰণে প্ৰব্লেম হৈছে আৰু কি কৰি আছা?
মই এনে বহি আছিলোঁ। টিউশচন লৈ আছিলোঁ মানে সেইকাৰণে। টিউশচন লৈ আছো এতিয়া টিউশ্চন। মই ভাবিছোঁ কৰি চাওঁ এবাৰ। হয় যদি কৰিম নহ'লে নাই। দহ মিন খালি আৰু তুমি কি কৰি আছিলা?
এনে বহি আছিলোঁ। আৰু কোৱা। তোমাৰ খবৰ ভালনে?
অ' তুমি কি? অ' ভালে। তুমি কি কৰি কেনে ভাল পাৰ, কাম চাম কৰা নে কিবা
নাই, নাই। এনেটো একো কাম নক কৰো মই ষ্টুডেন্টে হয় মানে। ষ্টুডেন্টে হয় মানে ইমান মই ডিগ্ৰীত আছোঁ।
অ', অ' ডিগ্ৰীত আছা আৰু কি কৰিবা ডিগ্ৰীৰ পিছত?
চাও এতিয়া কি বোলে কি হ'ব জেলকেইখন ভাল আহিলে ৰিজাল্ট কেইখন ভাল আহিলে যিহত অ' কি বোলে বেছি এইটো আছো তাতে কৰিম আৰু। তুমি কি কৰি আছা পঢ়ি আছা নে কিবা?
মই চিক্স চেমিষ্টাৰ কমপ্লিট কৰিব ওলাইছো এইবাৰ, তাৰপিছত কৰি কিনে কিবা এটাত সোমা যাম আৰু।
অ' তাকেটো। কোনটো কলেজ?
আহ, মই দিছ এই দিছপুৰ কলেজতে।
অ' হয় নেকি, কি ষ্ট্ৰ্ৰীম?
আৰু মই বি কম কৰোছোঁ। দিয়া দিয়া, তোমাৰ নেটৱৰ্ক
হেল্ল'।
নেটৱৰ্ক প্ৰব্লেম পাই, নেটৱৰ্ক প্ৰব্লেম পাইছা নেকি?
হেল্ল'।
অ' নেটৱৰ্ক প্ৰব্লেম পাইছা নেকি?
অ', অ', অ' অলপ হৈ আছে।
এতিয়া এতিয়া ভাল আহিলে নে?
অ', অ', অ'।
অ' আৰু কোৱা, ভাত চাত খালা?
তোমালোক কি এইটো ষ্ট্ৰিম কি লৈছিলা?
মইও বি কমে কৰি আছোঁ। কমাৰ্চে হয়। কমে কৰি আ
বিকমে কৰি আছা অ' আৰু কি কৰিবা? আৰু বিকমৰ কি মেজৰ লৈছা তুমি?
বিজনে-বিজনে-বিজনেছৰ পিনে ধৰিব লাগিব নেকি।
অ' এনেকাও হয়, নহয় মানে তুমি ষ্ট্ৰিমটো কি লৈছা?
হেল্ল'। হেল্ল'।
হেল্ল'।
মোৰ মাতটো ক্লিয়াৰলি আহিছেনে তোমাক?
অ' এতিয়া আহিছে।
অ' তোমাৰটো মানে অলপ কাটি কাটি আহি আছিল মানে সেইকাৰণে। তোমাৰটো অলপ কাটি কাটি তি আহিছিল মানে সেইকাৰণে আৰু। আৰু কোৱা খবৰ কি বোলে তোমাৰ ঘৰত কোন কোন আছে?
আমাৰ আছে
ফাইভ
ইমান হাল্লা চিল্লা হৈছে যে ওচৰত
অ' চৰি চৰি, মানে কিবা এটা টপিকৰ ওপ ওপৰত কথা পাতিলে ভাল নেকি।